হেল্ল' কি কৰিছে?
অ' আছো এনে
অ'
এই আছো কৈ
অ' আপুনি চাহ নাখায় নহয় আকৌ অ' তাকে মোবাইল চাই আছিলে মানে
অহ, এই দেৰি আজি পুঠি -মাছ অলপ আনিলে বাচি কৰি চাফা কৰোতেই দেৰি অহ, ভাত নাই, ভাতটো বনাব লাগিব।
অ', -অ', গৰমে -গ -গৰমে-গৰমে বনাই দিব ভাত তো
অহ, ভাতটো গৰমে-গৰমে বনাম এই ল'ৰালে মাংস অকণ বনাব লাগিব।
উম-উম।
মাছ কেইটা ভাজিবলৈ আছেই অহ এলাহ লাগিছে অকণ আৰাম কৰিছো।
তাকে ৰখি দিলে এলাহ লাগি যায় আৰু
অ', নহয় বাৰটা বজাত গা় ধুই আহিছোহে
অ', হয় নেকি? ৰাতি ৰাতিপুৱাটো উম- উম ৰাতিপুৱাটো দিব দিব লাগে আকৌ ন'? ৰাতিপুৱা আজৰি হোৱাটো বৰ দিগদাৰ এখন ডিউটি-চিউটি ওলাই যায় উম
অহ',
এই চাৰি- পাঁচ খন বনাব লাগে একে ৰাতিপুৱাই
অহ, ৰাতিপুৱা
অহ
উম
দুপৰীয়া মানুহ মানুহজন নাহে, মোৰ মানুহজন আহে মানে সেই যিজনে খাই তেওঁ নাহে।
এবাৰতে খাই যায় আৰু
ৰাতিপুৱা খাই যায় আকৌ ৰাতি খায়।
উম -উম -উম আকৌ ল'ৰা স্কুল গৈছে?
অহ - অহ হি স্কুল গল।
অহ, ছোৱালী ঘৰতে আছে আৰু।
ছোৱালী ঘৰত থাকচিলা।
তাই এতিয়া এডমিশন লোৱা নাই?
ছোৱালী এডমিছন হ'ল।
অহ, হ'ল ক'ত -ক'ত লৈছে?
এ' দৰংত।
অহ, দৰঙত লৈছে তেজপুৰতে থাকিব আৰু।
অহ, তেজপুৰতে থাকিব।
পি জি -পিজিত থাকিব।
অহ, পিজিত দিছোঁ অহ।
উম, ঠিকে আছে।
মানে আমাৰ ঘৰৰ পা দূৰ হয় যে দিগদাৰ হ'ব।
কমাৰ্চৰ নে আৰ্টছৰ?
তাই আৰ্টছৰ।
উম-উম অ', নহ'লে হেৰিত উম তোমালোকৰ ঘৰৰ পা আহা যোৱা কৰিব পাৰিব? অগ, দূৰ হব কথাটো একেই হয় আকৌ। তাৰ সলনি আকৌ আহা যোৱা কৰি থাকিলে আকৌ পঢ়া- শুনাতো নহয়ে গৈ। সন্ধিয়াও লাগি যায়গৈ হয়নে -নহয় সেইটো কাৰণে তাত থাকি অহ, পঢ়িবলৈও টাইম নেপাব তাৰ সলনি তাত থকাই ভাল।
আকৌ হেৰি যে আপোনাৰ হেৰি নাই ন' এই উম, আমাৰ তাৰ মানে ছোৱালী আছে দৰং কলেজত কিন্তু সিহঁতৰ চাবজক্ট বোৰ বেলেগ- বেলেগ ন'কোনটো অসময়ত কাৰ ক্লাছ।
আঁহ চব সময়তে নহয় আঁহ অঁ কিছুমানে মৰ্ণিঙত থাকে।
অঁ আমাৰ নিজৰ ছোৱালী জনী আছে কিন্তু। নিজৰ মানে গাঁৱৰ আছে কেইবাজনিওঁ তাৰপৰা তাই আকৌ কি এ এতিয়া এইবাৰ তাই থাৰড চেম নেকি তাই পিছবিলাক ক্লাচ কৰিবই নোৱাৰে মানে।
অঁ কিয়?
উম। দূৰ হব আহিবলৈ ৰাতি হৈ যাব কেনেকে আহিব সেইটো।
অঁ সেই সেইটোতো হয় বাৰু ৰাতি হয় যায় কিন্তু।
উম সেইটো কাৰণে মানে হেৰি নকৰে।
উম। চবৰে ক্লাছ বোৰ সময়মতে নপৰে ন কিছুমানে মৰ্ণিঙত পৰে কিছুমানে ইয়াত ইভিনিঙত দিয়ে। সেই ইভিনিঙত কৰাটো অকণ দিগদাৰ আৰু ৰাতি হৈ যায় গৈ যাবলৈ কৰিবলৈ দিগদাৰ
হ'ল হ'ল হ'লেই নহলে বোলে এটা বলে। হেৰি ৰাতিপুৱা দহটাত আছে আৰু বাকী বাৰটাত আছে বাকী খিনি সময় কি কৰিব।
অঁ তাকেইেতো বহি থাকিব লাগিব বহি থাকিব লাগিব থাক। সময়।
আঁহ। ক্ষতিওঁ হল ন। তেতিয়া সেইখিনি এঘন্টা সময়ত তাই কিবা বেলেগ কিবা আহিব পাৰিব।
থিকে মানে পতকতে গ'ল ৰুমলৈ গৈ পেলাই আকৌ টাইমতে তাই আহিলে।
অ সেইটোয়ে সেইকাৰণে সেইটোৱেই কৰো
উম তেনেকে হলে দিগদাৰ নহয় আৰু
অঁ তিনি চাৰি মাহ মান দিওঁ কিজি তাৰ পিছত সেৰী ভাড়া ৰুম এটা লৈ দিব লাগিব
অঁ এই আমাৰ ইয়াতো সেই ছোৱালী দুজনী বিশ্বনাথ চাৰিআলিৰে। সেই পাভৈ আমাৰ ইয়াতে ককা আইতাঁসতে আছিলে তাৰপাছত সিহঁতৰ বাইক, ভনীয়েকৰ ছোৱালী আৰু তাৰপাছত সিহঁতে মানে আগতে পি জিতে আছিলে। তাৰপিছত পি জি পা আকৌ এতিয়া মানে সিহঁতে মানে হেৰি কৰিলে ইয়াৰ পৰাও অহাযোৱা কৰিছিলে তাৰপাছত সিহঁতে মানে এতি আকৌ ৰুম লৈছে ভাড়াৰ ৰুম পাঁচ হাজাৰ নে ছহেজাৰ ছহেজাৰ টকা দি পেলাই ভাড়া ৰুম লৈছে। তাৰ পাছত সিহঁতে বোলে পঢ়িবলে চহিবলৈ দিগদাৰ ইয়াৰ পৰা অ আহা যোৱা কৰি থাকিলে আকৌ ক্লাছ বোৰ মানে হেৰিকে হয় সন্ধিয়াওঁ লাগি যায় আহোতে দেৰি হয়।
কি হয় অঁ। ল ছোৱালী পালেহে আজিকালি একো বিশ্বাসো কৰিব নোৱাৰি চবকে
উম নোৱাৰি নোৱাৰি।
তাই লগৰ কোনোবা এজনী বোলে অকলশৰেই থাকিব। কেনেকে থাকে নাজানো আঙত থাকিব বোলে নাথাকে পানী অকনো লৈ নাখায়? অকণো লৈ নাখায়।
এ ন তেনেকে এৰি নিদিব ছোৱালী মানুহ অকলে থকাতো কৰিবই নালাগে।
তাৰপৰা তাই কৈছে এই মোৰ লগত থাকিলে আৰু হেৰি। তাই দিগদাৰ হ'ব পঢ়িবলৈও তাই দিগদাৰ পাব আণ্টি তেনেকে আছে এজনীয়ে। পাইছে আ ডাঙৰ হৰি আৰু ছোৱালী ছোৱালী অহা যোৱা কৰিম তাৰপিছতে আকৌ এ পাইছে সেইজনী মানে থাকিব থকাত কলে এই কৈছে নাথাকো লগত তাই খোৱাই তাৰপিছত মানে খাব পাৰে ছোৱালীজনীয়ে তাৰ পিছতো আকৌ কথাবিলাক ইফালৰ পৰা সিফালে কৰি
তাকেইতো চবৰে মন বিলাক একেই নিমিলে ন উম।
তেনেকুৱা হলে দিগদাৰ হয় সেইকাৰণে মচো তিনি চাৰি মাহ যা গৈ অহা যোৱা কৰোতে কলেজলৈ আৰু ছোৱালীবোৰ চিনাকি হবই নহয়।
চিনাকি হব নহয়।
উম যেতিয়া বোলো হেৰি কৰিম চাই পেলা
তেতিয়া চাই পেলাই মিলি পেলাই এনেকে ল'লে হেৰি থাকিলেই হ'ল আৰু।
অ তেনেকে মানে আৰু তেতিয়া ভাড়াঘৰ হলে তেতিয়া পিলিত আমি বাহিৰে বাহিৰে যাব পাৰিম ভিতৰতো হোমাবগে নোৱাৰো
নোৱাই নোৱাই আহ
নোৱাৰিব ধৰক।
অঁ পিজিত সোমাব নিদিয়ে ন।
অ আমাক দিব মোক মাইকী মানুহ বুলি দিব আৰু কাৰণ ছোৱালীমানুহ টকা বাপেকে ক'ত চাগে ক'ত দিব
অ, মতা মানুহ ক'ত দিব আৰু।
এই ছোৱালী মানুহে থকা সেইটো এতিয়া ভাড়া নহ'লে আমাৰ এতিয়া এই
ভাড়া ঘৰলে আপোনালোকে আহিব আহিবও পাৰিব থাকিবও পাৰিব আহি লৈ পেলাই ইয়াত কথাটো কথাটো একেই হৈ যায় আপোনালোকে ভাড়া দি দিয়ে ভাল এতিয়া বস্তু বাহিনী বিলাক লাগিব মানে পইচাটো সেই তিমানৰ ভিতৰ দুজনীহেঁতেৰ ভাল মিলাই পেলাই ল'বলৈ
অ এতিয়া মানে নহয় মই মানে হেৰি তিনিটা ৰুম হলে ধৰক
উম।
কিটচনটো হ'ল তিনিটা ৰুম হ'লতিনিজনী ছোৱালী তিনিটা ৰুমত থাকি গ'ল। ছয়হেজাৰ টকা হলেও দুহেজাৰ দু। খোৱা বোৱা কিমাননো যাব একহেজাৰ টকা যাব। তিনি হাজাৰ টকা, তিনি হাজাৰ টকা দত হৈ যায়।
হৈ যাব হৈ যাব আৰু সিহঁতেৰ ছোৱালী মানুহ। ছোৱালীজনী ম হেৰিটোৱেই তোৰ অ তোক। পঢ়াটো, পঢ়াতো সিহঁতৰ কাৰণে মেইন এতিয়া হয় নে নহয়। অ পঢ়াটো হেৰি কৰি ললে অ। মিছা মিছি এনেই হে কৰি পেলাই।
অ' হিয় মন ম পঢ় খালি, মায়ে মানে কৈছে কি মোৰ মায়ে মানে ঘৰৰ পৰা সাজোৱা কৰিব পলে তাৰপিছত হিচাপ চিচাপ কৰিলে কৈছে। এইটোয়ে কৰা ভাল হ'ব নেকি বোলেয় পৰা খৰচো হ ক্লাছ্লাছ। তাৰ হৈ স যোৱা কৰিব লাগে প্ৰথমতে তাৰ। হেৰি কৰি চালে সিহঁতৰবোৰৰ লগত কথা পাতিলে আৰু কৈছে আমাৰ ক্লাছ। কৰিব নোৱাৰে বোলে গুচি আহিবলগীয়া হয় অহা যোৱা তেতিয়া। ঘৰ ওচৰতে দৰংকল বেক চাইডে আমাৰ ম মামাহঁতৰ ঘৰ মানে মাজছগাঁৱত।
অ আমাৰ গাঁও অ।
তাৰপৰা বেছি দূৰ নহয় মানে, এইফালে এই সিহঁতৰ ঘৰৰ পৰাে অলপ। উলাই য়ে হেৰি কৰি অলপ খোজকাঢ়ি আহিলে। ল কলেজৰ সন্মুখতে ওলাব পাৰে।
ল কলেজৰ সন্মুখত অ।
অ, এইটো ভিতৰুৱা ৰাস্তা এইটো এইফালেও এনেকেও আহিব পাৰে কিন্তু।
এই এয়া হেৰিয়াৰ হৈ পেলাই এই ঘৰ পৰা চুবুৰ হৈ পেলাই যায় নেকি।
অ পাছ পুৰি পায় ঢেৰ ৰাস্তা আছে চান্দেলিয় হৈও আছে আকৌ কলেজৰ এইটো। কলেজৰ চাইডেও আছে, কিন্তু তাই একো নাথাকে তাত।
উম, কিন্তু জেগাখিনি থাকি ভাল লাগে ন সেইখিনি জেগা।
জেগাখিনিত সিহঁতে থকা মানুহৰ কাৰণে ভাল লাগে আমাক।
থকা আমাৰ কাৰণে তাকে থ মানে আমি যত থাকো আমাৰ তাত ভাল লাগিব আকৌ এদিনীয়া মাহত তেনেকে গৈ পেলে আৰু বেছি আমাৰ বেছি হুলস্থুলতো ভাল নালাগে
সেইটোৱে মইতো নোৱাৰো এই হুলস্থুলত
উম তাততো বছি হূলস্থুল হৈ থাকে টাউন
অ বেছি আমাৰ ইহঁতৰ বাৰু হাই হুলস্থুলতো নাই পৰিৱেশতটো ঠাণ্ডাই কিন্তু ই মানে এ গাড়ীখন নি ৰাখিবলৈ জেগা নাই বাইক এখন নি থবলৈ জেগা গা নাই ৰাস্তালৈকে ওৱাল আও
অ তাক
ধুনীয়া খনৰ ঘৰ বনাই লৈছে আৰু
থেপ থেপকে বনাইছে ঘৰ বিলাক
অ ভাড়া দিছে আমাৰ মানে ইহঁতৰ মানে ই গোটেই
তাত তাত মানে ভাড়া দিবৰ কাৰণে মানে হেৰি কৰে ঘৰবোৰ বনাই লয় ভা়ড়া দিব কাৰণে মানে জানে যে কলেজ আছে কলেজ আছেতো হেৰি হবই ভাড়া পাবই তাতে টাউন টাউন হয় তাতে অ এনে মাতি পেলাই নথয় আৰু
অ এই মানে তাতে থকা কথা কৈছে আৰু হেৰি এতিয়া হেৰি কৰিব আৰু পইচা পাতি এনেই কেলে তাত খৰচ কৰিব লাগে বোলে ইয়াতে থাকক পইচা চইছাৰ খেল নাই আৰু মানে মোৰ লেন দেন বেয়া নহয়
বেয়া বেয়া সেইটোৱে অ
এজনী ছোৱালীক মানুহ এনেই
এইক এ নিদিব আপুনি তেনেকে বুইছে নিজৰ মানুহৰ ঘৰত এনেকে থাকিলে বেয়াহে
সেইটো কাৰণে বোলো না মায়ে কৈছে থাকক তাত মামীয়েহত নাথাকিলে মই তাতে থাকিমগৈ কইছো নহয় নহ তই বুজি পোৱা নাই যেতিয়া কিবা এটা শুনিবলগীয়া হব তেয়া এতিয়া বুজি পাবি তেতিয়া আগতে আঁতৰি থ অ নহয় এতিয়া তাইত পিজিত আছে বোলে আমনি লাগিছে মোক কিবা লাগিছে মোক ইয়াত থোৱাটো ভাল দিয়ে ন মই আইতাৰ হতৰ ঘৰলৈ যা আইতাৰ লগতে থাক আ থাকোংগে পিজি টো গৈ আহিলো পি জিটো এইকেইদিন বোলে মই তাপাই অহা যোৱা কৰিম দুদিন তাতে থকা খোৱা কৰিম
অ সেইটো বেলেগ কথা এনেকে থাকিলে মানে ভাল নালাগে নিজ ঘৰুৱা অ
অ মামাও বেমাৰী হ'ল মামা আমাৰ তেজপুৰ টোভে হেৰি আছিলে
অহ
চাব ইন্সপেক্টৰ অ কি হৰি ইন্সপেক্টৰ আছিলে চাব ইন্সপেক্টৰ নহয়
অ অ ৰিটাই হ'ল চাগে
অ ইন্সপেক্টৰ পৰা আকৌ প্ৰমোচন পালে এপাই অফিচাৰে হ'লগে সি অ মানে কি এ জীয়েকক বিয়া দিলে গুৱাহাটীলে
অহ অহ
আছিলে মৰিলে
এজনিয়ে ছোৱালী নিকি
অহ ল'ৰা এটা ছোৱালীজনী আছিলে ছোৱালীজনী ডাঙৰ আছিল
অ ল'ৰাটোৱে বিয়া পাতিছে আৰু অ অ লৱাটো মৰিলে কেনেকে
এ আমাৰ সি বেয়াই আছিলে এনে মা লৰাটো বহুত ভাল এই সং পাই লৈ ড্ৰাগছ চাৰ্চত লাগিল
তে নিজে নিজৰ হেৰি মৃত্যু নিজে চপাই লয় লৰাবোৰে কিছুমানে
মাক বাপেকৰও ভুল আছে পুলিচত এইবোৰ দি দিলে যে চব
আহ
ঘৰৰ পৰা মাতি নিহে অভাৰ দজ দি মাৰি দিলে
আহ মাতি দি মাৰিছে ন
মানে লিংকবোৰ চব দি দিলে মানে ক'ত বেচে কি কৰে সেইবোৰ দিছিলে বোলে আমি বাপেকে থানালৈ লৈ গল হেৰি কৰি মেলি চব নিজ ক'পা আনে কি কৰে গোটেইবোৰ দি দিলে দি সি এসত
দি দিলে অ
তাপা এসপ্তাহ মান ওলোৱা নাছিলে
আহ
পুলিচে সেইটো মানে গাত দিব লাগিছিলে অকমান ৰাতিপুৱাই মাতি মাতি লৈ পেলাই হেৰি সি কৈছে মই নাযাও কৈছে তোক মাতিছে আৰু আহ কিনো হল মুখখন ধুলে আৰু কাপোৰ পিন্ধিলে পিন্ধি হেনো গেটৰ তলাই খুলা নাই দৰ্জাখন খুলি গেটৰ ওপৰ সেই মানে গুচি গ'ল আগতে হাব ম কে আকৌ চাই আছে কলা কল গৈ পেলাই মাতিলে তাইক মাতি তিলৈ মাকে পিছফালৰ পৰা চিঞৰি আছে তাৰপৰা হেৰি লগত কোন আছিলে সে সেই ল'ৰাটোক দেখা নাপালে মানে পিছফালৰ পৰাহে দেখিছে এতিয়া কেনেকে ধৰিব এইটোৱেই বুলি।
অহ।
এয়া আপোনাৰ কিমান তিনটা মানুহ ন বাজিছে নে চাৰিট মান বাজিছে তিনটা মান নহয় চাৰিটা মান বজাত টমটম এখনৰ তলত পেলাই আহি পেলাই